আহ আহ শুনিছো শুনিছো হয় হা হা ভালে ভালে তোমাৰ ভালনে
হয় মোৰো ভাল মইও ভালে আছো অ আজি ভাবিছিলোঁ নাম ঘৰত আহ ভূমিকাৰ ওপৰত অলপমান কথা পাতো নেকি
অ নিশ্চয় নিশ্চয় নাম ঘৰ অসমীয়া সমাজ আৰু সংস্কৃতিৰ এক অবন্য সম্পদ ইয়াৰ ভূমিকাবোৰ অতিকৈ গুৰুত্বপূৰ্ণ ইয়াৰ বিষয়ে কথা পাতি ভাল লাগিব বাৰু
হয় ঠিকেই কৈছা বাৰু প্ৰথমে কোৱাচোন যে নামঘৰ বুলিলে কি বুজা তুমি
আহ নামঘৰ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰা এক ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান ইয়াত আহ ভগৱানৰ নাম প্ৰসংগ কীৰ্তন আৰু বিভিন্ন সামাজিক কাম কাজ অনুষ্ঠিত হয়
হয় ঠিকেই কৈছা
আৰু বাকী তুমি কি ভাবা যে নামঘৰে কেৱল ধৰ্মীয় কামেই কৰে নেকি
আহ মই ভাবো যে নামঘৰে অকল ধৰ্মীয় কামেই নকৰে নামঘৰ কেৱল উপাসনাৰ ঠাই নহয় ই সমাজ গঢ়াৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ ইয়াত সমাজৰ বিভিন্ন বিষয়ে আলোচনা কৰা হয় যেনেদৰে নামঘৰত আয়তীসকলে গৈ পিনে নাম ধৰে বা পূজা আহ পূজা প্ৰসংগ কৰে আহ মই ভাবো যে সেই যোৰতে এখন আহ নতুন সমাজ গঢ় লৈ উঠে নতুন এটা পৰিয়াল গঢ় লৈ উঠে নহয়নে বাৰু
হয় হয় হয় ঠিক কথা কৈছা একদম
হয় আমাৰ গাঁৱত যিকোনো সভা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব হ'ব লাগিলে নামঘৰতে অনুস্থ হয় অনু মানে নামঘৰতে অনুষ্ঠিত কৰে আহ তোমালোকৰো একেই নেকি
হয় হয় সেইবাবেতো তোমাৰ নামঘৰক আহ গাঁওৰ সামাজিক কেন্দ্ৰ বুলি কোৱা হয় ইয়াত মানুহে একেলগে বহি সমস্য সমাধানবোৰ কৰে
হয় ঠিকে কৈছা তুমি
উম আৰু তাৰোপৰি তোমাৰ নামঘৰে মানুহৰ মাজত একতা স্থাপনতো সহায় কৰে
হয় একেবাৰে ঠিক কথা নামঘৰত মানে সকলো মানুহে একেলগে বহি নাম প্ৰসংগ কৰে ইয়াৰ ফলত ভাতৃত্ববোধ আৰু সহযোগিতাৰ মানে যিটো ভাৱ থাকে সেইটো ভাৱটো বৃদ্ধি পায় আৰু সকলোৰে মাজত সহায় সহযোগিতা বা সকলোৰে মাজত পৰিয়ালৰ ভাৱটো বিকশিত হয়
হয়
বাৰু বৰ্তমান সময়ত বহুত যুৱক যুৱতীয়ে নামঘৰৰ কাৰ্যসূসূচীত অংশগ্ৰহণ কৰে নহয়নে বাৰু
হয় হয় ন তোমাৰ নামঘৰে যুৱ প্ৰজন্মক নৈতিক আৰু ন শিক্ষা দিয়ে তোমাৰ তাৰ লগতে শৃংখলা ভদ্ৰতা, সততা আৰু মান্যাৰ-মান্যৱ মানৱতাৰ মূল্যবোধ এইবোৰো শিকিবলৈ সহায় কৰে।
হয় ঠিকেই কৈছা।
আচ্ছা তুমি এনেই সাংস্কৃতিক ক্ষেত্ৰতো নামঘৰৰ অৱদান আছে নেকি এনেকুৱা ভাবানে তুমি?
হয় মই ভাবোঁ যে সাংস্কৃতিক ক্ষেত্ৰতো নামঘৰৰ অৱদান বহুখিনিয়ে, কাৰণ নামঘৰত ভাওনা বৰগীত কীৰ্তন অংকীয়া নাট আদি এই সকলোবোৰ মানে কাৰ্যসূচী অনুষ্ঠিত হয় ইয়াৰ জৰিয়তে অসমীয়া সংস্কৃতি সংৰক্ষিত হৈ আছে আৰু যাৰ ফলত অসমীয়া সংস্কৃতি বিশ্ব দৰবাৰত এক মানে উৎকৃষ্ট সংস্কৃতি হিচাপে আহ মৰ্যদা পাইছে নহয়নে বাৰু?
এনেই মই সৰুতে নামঘৰত ভাওনা চাবলৈ গৈছিলো সেই অভিজ্ঞতাবোৰ আজিও কিন্তু মোৰ মনত আছে।
হয় ঠিকেই কৈছা মইয়ো অ মান মানে মোৰো এনেকুৱা এটা অভিজ্ঞতা আছে যেতিয়া মোৰ আহ মই নিজৰ ককাৰ লগত গৈছিলো নামঘৰত ভ ভাওনা চাবলৈ যত ভাওনা আৰু বৰগীত আমাৰ সাংস্কৃতিক পৰিচয় মানে এক অবিচ্ছেদ্য অংশ হয় নামঘৰে এই ঐতিৰ্য্য বোৰ সমূহ মানে নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যায়। এই বিষয়ে তুমি কি বুলি ভাবা?
তোমাৰ আহ নাম আহ নামঘৰ হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ এক আহ পৰিচয় তুমি যিয়ে কলাই যে এইবোৰ-এইবোৰ নতুন প্ৰজন্ম নতুন প্ৰজন্মলৈ আমাৰ সংস্কৃতি আমাৰ যিবোৰ সংস্কৃতি সেইবোৰ শিকায়, তাৰোপৰি না, ‌ তাৰোপৰি তোমাৰ, নামঘৰত তোমাৰ, ‌ সমাজ সেৱাামূলক কাম বোৰো কৰে।
হয়, ঠিকেই কৈছা তুমি।
অ', যেনে তোমাৰ অ বন্য অগ্নিকাণ্ড বা অন্য দুৰ্যোগৰ সময়ত, অঁ নামঘৰৰ জৰিয়তে সাহাৰ্য সংগ্ৰহ কৰা হয়, ‌ আৰু অসহায় লোককো সহায় কৰা হয়।
হয়, আৰু অ, ধৰ্মীয় উৎসৱৰ সময়ত নামঘৰত যথেষ্ট উৎসাহ দেখা যায়, নহয়নে?
অ ঠিকে কৈছা তুমি, অ, জন্মাষ্টমী, ৰাস মহোৎসৱ, শংকৰদেৱৰ তিথি, নাম প্ৰসংগ আদি অনুষ্ঠানত
হয়‌, ‌ এই সকলোবোৰ কামটো নামঘৰতে অনুষ্ঠিত বিশেষভাৱে, সেইবাবে সকলোবোৰ মানুহে মিলি জুলি মানে, এই অনুষ্ঠানবোৰ ভালদৰে আগুৱাই লৈ যায়।
হয়। আৰু মই ভাবোঁ তোমাৰ নাম ঘৰে বৃদ্ধ আৰু যুৱসকলৰ মাজতো সম্পৰ্ক সুদৃঢ়, সুদৃঢ় কৰাতোঁ সহায় কৰে, তোমাৰ।
হয় এইটো সঁচা কথা, একেবাৰে মানে তুমি যিটো ক'লা, যিটো কথা ক'লা সেইটো মানে মই একমত, কাৰণ নামঘৰত অ সকলো বয়সৰ মানুহ একেলগে মিলি হয়, ইয়াৰ ফলত পাৰস্পৰিক সন্মান আৰু সম্প্ৰীতি বৃদ্ধি পায়। অকল নামঘৰত যে আহ, বৃদ্ধ হয় তাতে আহ সৰু ল'ৰা ছোৱালী হওক, ডেকা হওক, গাভৰু হওক, অঁ, বৃদ্ধ মানে তিনিওটা প্ৰজন্মৰে তিনিওটা অ‍ঁ প্ৰজন্মৰে অঁ মানুহবোৰ একেলগ হয়, যাৰ ফলত মানে তেওঁলোকৰ মাজত সম্প্ৰীতি সন্মান অঁ পৰস্পৰৰ মাজত সহায় সহযোগিতাই হওক সকলোবোৰ বৃদ্ধি পায়। অ আজি, আজি আজিকালি কিন্তু দেখা পোৱা যায় যে সমাজত বহু সমস্যাৰ সৃষ্টি হৈছে, এই ক্ষেত্ৰত নামঘৰৰ ভূমিকা তুমি কি বুলি ভাবা?
অ মোৰ দৃষ্টিত তোমাৰ নামঘৰে নৈতিক মূল্যবোধৰ শিক্ষা দি তোমাৰ সমাজক সুস্থ কৰি তোলে, সুস্থ দিশত আগুৱাই লৈ যায়, আৰু তোমাৰ মাদক দ্ৰব্যৰ অপব্যৱহাৰ, হিংসা আদি সমস্যাৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি কৰে। আৰু তোমাৰ তাৰোপৰি নামঘৰত তোমাৰ, আমাৰ আধ্যাত্মিক জীৱনতো প্ৰভাৱ পেলায়, ‌ হয়নে?
হয়-হয়-হয়। এইটো ঠিকেই কথা কৈছা যেনেদৰে নামঘৰত মই মোৰ আজিও মনত আছে, যেতিয়া মানে উম, মই গাঁৱত থাকো গাঁৱত থাকোতে মই মোৰ আইতাৰ লগত নামঘৰত গৈছিলো, গৈ তাতে আইতাহঁতে তেনেকে, নাম প্ৰসংগ কৰে বা, প্ৰসাদ বিতৰণ কৰে, মই সেইবোৰ কামতো মানে, আহ অংশগ্ৰহণ কৰিছিলোঁ। সেই মানে স্মৃতিবোৰ এতিয়াও মনত পৰিলে মোৰ বহুতেই ভাল লাগে। তোমাৰ অ' তেনেকুৱা কিবা স্মৃতি আছে নেকি?
হয় মইও সৰুতে, আইতাৰ লগত গৈছিলো, আইতাৰ লগত নাম বোৰ শুনিছিলো তাৰ, তাৰ পিছত নামঘৰৰ প্ৰসাদ খাইছিলো। ত' সেইবোৰ মনত মানে এক আনন্দ দিছিলে মানে যে, মই মানে সংস্কৃতিৰ বিষয়ে দেখিছোঁ, দেখি পেলাই আনন্দিত হৈছিলো যে আমাৰ সংস্কৃতিবোৰ কেনেকুৱা বাৰেবৰণীয়া সংস্কৃতি হয়। ত' সেইয়া। তাৰ সেই আৰু সঁচাকৈয়ে, সঁচা। হয় নামঘৰ তোমাৰ, অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ।
সঁচাকে মানে নামঘৰত নাম-প্ৰসংগ আৰু কীৰ্তন শুনিলে, মন একেবাৰে শান্ত হৈ পৰে আৰু মানুহে মানসিক শক্তিও লাভ কৰে। আহ যিবোৰ মানে দৈনন্দিন জীৱনত আমি নতুন-নতুন সমস্যা-সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয়। সেই সমস্যাবোৰ মানে অকল আমি যদি ঘৰৰ ভিতৰতে সোমাই থাকো বা, আ লগ-বন্ধুৰ লগত কথা পাতিলো সিমানখিনি সমস্যা সমাধান নহয় যি-যিমানখিনি সমস্যা আমি নামঘ মানে, নামঘৰত গৈ সুস্থ মগজুৰে তাতে ভগৱানৰ সন্মুখত বহি আমাৰ মনটো শান্ত কৰিব পাৰোঁ। বা সেই সমস্যাটোৰ, যিকোনো এটা মানে ভাল সমাধান এটা বিচাৰি পাব পাৰোঁ। মই ভাবোঁ যে নামঘৰত আমি গ'লে আমাৰ বহুখিনিয়ে মানে সুবিধা হয়। আৰু যিমানখিনি আমাৰ দিনটোৰ কষ্ট থাকে বা সমস্যা থাকে। সেই বহুখিনি মানে মই ভাবো যে দূৰ হব পাৰে। তুমি কি বুলি ভাবা এই বিষয়ে?
অ' তুমি কোৱাটো হয়তো মই একেবাৰে, আ একমত। আ, কাৰণ নামঘৰ হৈছে তোমাৰ যিহেতু আমি তাতে আমি ভগৱানক যিহেতু পুজিবলৈ যাওঁ। ত' তাতে আমাৰ য'ত হয় আমাৰ যদি কেতিয়াবা মন-চন ভাল নাথাকে, বা আমাৰ আ যদি আমাৰ যদি মন-চন ভাল নাথাকে বা কিবা গা-চা বেয়া লাগি থাকে। আমি মানে যদি পুজিবলৈ যাওঁ নামঘৰত, নাম-কীৰ্তন শুনো তেতিয়া আমাৰ মন-চনো বহুত ভাল হয়। ইত আমাৰ মানসিক দিশত অ' মানসিক দিশতো তোমাৰ বহুত সহায় কৰে। তাৰোপৰি এটা যোনটো পজিটিভিটি, আমাৰ যোনটো এটা ধনাত্মক যোনটো এটা উৰ্জা, সেই উৰ্জাটো আমি নামঘৰত পাওঁ। যেনেকে আমি যদি, আ ঋণাত্মক নিগেটিভ এনাৰ্জিৰে ভৰি থাকো। ত' আমি যদি নামঘৰত যাওঁ, আমি আ বেয়া আমাৰ যদি মাথাত বেয়া চিন্তা ধাৰা আহে বা কিবা আহে, আমি নামঘৰত গৈ যদি অলপ নাম-কীৰ্তন শুনো বা পূজা কৰো, তেতিয়া আমাৰ মনটো মানে, মনটো সতেজ হয় আৰু মনটো মানে ভাল লাগে মানে। আকৌ এইটো এটা অ'। ভ-ভাল দিশ য'ত যিহেতু আমি তাতে ভগৱানক পুজিব যাওঁ। ত' সেই-সেইটো এটা মানে তাত গ'লে মন-চন মানে ভাল হৈ আহে।
হয়। এইটো একেবাৰে সঁচা কথা কৈছা তুমি। বাৰু সঁচাকৈয়ে নামঘৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংশ বুলি ভাবা, অংগ বুলি ভাবানে তুমি?
আ, নিশ্চয় নিশ্চয়। তোমাৰ, আ নাম-নামঘৰ, নামঘৰৰ পৰম্পৰা আৰু আদৰ্শই তোমাৰ আগ নতুন প্ৰজন্মক তোমাৰ হেৰি দিয়ে আ হেল্ল'।
হয় কওক।
অ' অ'। তোমাৰ ধৰ্মীয়, সামাজিক, সংস্কৃতিক আৰু নৈতিক সকলো দিশতে, নামঘৰে আমাক আ, প্ৰজন্মক অ বহুতো অৱদান। দিছে মানে, ত' সেইকাৰণে
হয়। এইটো ঠিকেই কৈছে। সেয়া আমি সকলোৱে নামঘৰৰ মৰ্যাদা ৰক্ষা কৰিব লাগে। আৰু ইয়াৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰণ-অংশগ্ৰহণ কৰিব লাগে নহয় জানো?
অ' নিশ্চয় তোমাৰ, নামঘৰৰ পৰম্পৰা আৰু যিহেতু ক'লোৱে আদৰ্শক, আ-আদৰ্শই আগন্তুক প্ৰজন্মৰ বাবে সং-সংৰক্ষণ কৰাটো কিন্তু আমাৰ দায়িত্ব হয়।
হয়, আমি আগন্তুক প্ৰজন্মই আহ মানে নামঘৰৰ যদি আহ পৰম্পৰাটো সংৰক্ষণ কৰি নাৰাখো তেনেহলে আমাৰ আহিবলগীয়া আৰু প্ৰজন্মই সেই পৰম্পৰাটো নিশ্চয় মানে বচাই ৰাখিব নোৱাৰিব।
হয়, যিহেতু আজিকালি আধুনিকতাৰ যুগ আমি এই আধুনিকতাৰ যুগৰ মাজতো আমাৰ যিখিনি পৰম্পৰা সেইখিনি আমি জীয়াই ৰাখিব লাগিব বুলি মই ভাবো।
হয় নিশ্চয়, আমাৰ সংস্কৃতিক আমি সদায় জীয়াই ৰাখিব লাগিব।
হয়, হয়তো আজিকালি যিহেতু মানুহবোৰ ব্যস্ততাত পৰিছে সেই ব্যস্ততাৰ ভিতৰতো ব্যস্ততাৰ ভিতৰতো যদি তেওঁলোকে সপ্তাহত এদিন বা দুদিন নামঘৰ লৈ। যায় তেওঁলোক মন ভালে থাকিব, আহ ত সংস্কৃতি ৰক্ষা পৰিব আৰু মানে। এই, এইবোৰে আমাৰ পৰম্পৰাবোৰকো ভৱিষ্যতলৈ মানে আহ অনাগত দিনৰে মানে ৰক্ষা কৰি যাব বুলি মই ভাবো।
হয়, এইটো ঠিকেই কৈছা। মানে, আজি তোমাৰ লগত এই নামঘৰৰ ভূমিকাৰ বিষয়ে কথা পাতি মোৰ বহুতেই ভাল লাগিল দেই।
ম‌ইয়ো, মইয়ো আনন্দিত নামঘৰ আমাৰ সমাজৰ গৌৰৱ আৰু ইয়াৰ মূল্যবোৰ সদায় উক্ষন্নত থাকিব।
আজিলৈ ইমানতে সামৰো। আকৌ, এটা নতুন বিষয়ত কথা পাতি। পাতিম
হয় নিশ্চয়, ধন্যবাদ মোৰো ভাল লাগিল।
হয় ধন্যবাদ।
হয়।